কি কৰি
এনে আছোঁ। তুমি?
অ', মই এনেই ভাতকেইটা খাই বহিছোঁহি। তুমি খালা নে নাই ভাত চাত?
ভাত চাত খালোঁ।
অ', বাকী খবৰ খাতি কেনেকুৱা?
খবৰ খাতি ভালেই। তোমাৰ?
ময়ো ভালে ভালে এইটো তোমাক মই কি কথা, অ কোৱাচোন কোৱা
অ মানে তোমাৰ তাত এ আগতে যে পুৰণা স্প্লেণ্ডাৰ চিপ্লেণ্ডাৰ আছিলে, সেইবিলাক আছে নেকি এতিয়া?
বাইক বাইক তোমাৰ আছিলে বাৰু তে দুখনমান এতিয়াও আছে দুখ দুখনমান বিক্ৰী কৰিলো দুখনমান আছে লাগিব নেকি?
মোক মানে লাগিছিলে মোক কণ্টেক্ট কৰি দিব পাৰিবা নেকি কেইখনমান
কেইখনমান মানে তুমি লৈ লোৱা
অ যিকেইখন আছে মানে তুমি দিবা আৰু তোমাৰ
হেৰি লগৰ চগৰ আছে যদিও মোক কৈ মেলি মানে বিশখনমান বাইক কা কালেকচন এটা কৰাই দিব পাৰিবা নেকি?
বিশখনটো নহ'ব তোমাৰ পোন্ধৰখন মানহে হ'ব বিশখন মোৰ তাতেটো মোৰতাতে সাতখন আছে তাৰপিছত আৰু বেলেগ বেলেগক সুধিব লাগিব
মানে তোমাৰ যিখিনি আছে ছেভেন এমভ কৈ মেলি কালেক শ্বন চন এটা কৰাই দিয়া তোমাক প্ৰত্যেকখন গাড়ীৰ পৰাই তোমাক দুহেজাৰ দুহেজাৰ এটা তোমাক কমিশ্যন দি দিম হ'ব
অ ঠিক আছে বাৰু মোককৈ তুমি
তুমি যিমান মানে অ অ বাৰু তুমি মানে যিমান গাড়ী মানে মোক দিব পাৰা মই তোমাৰ নিজৰ কাৰণে ভাল দশখন দিলে তোমাৰ দুই দহ গুন বিশ হাজাৰ টকা তোমাৰ নিজৰ হাতত
সেইটোৱেটো অ মানে মই তোমাৰ এতিয়া গাড়ী কেইখনমান বিচাৰিব লাগিব মানে
অ মোক মানে সোনকালে দিয়াচোন মোৰ মানে ডিলাৰত তুমি গম পাইছাই ডিলাৰত মানে বাইক বহুত চেল হৈ আছে এইকেইদিন
উম
মানে তোমাৰ ফাণ্ড খালী হৈ গৈছে গৈ মানে
অ গম পাইছো।
নগাঁও চগাঁৱৰ চাইডৰ পৰা বাইক বাইক বিলাক অলপমান টানি দিয়াচোন মানে তুমি, কণ্টেক চন্টেক আছে টো তোমাৰ কণ্টেক চন্টেক লৈ অকনমান টানি দিয়াচোন।
অ ঠিক আছে বাৰু ত মই তোমাক কাইলৈ এপাক যাম ওলাই পেলাই ওলাই পেলাই তোমাৰ এপাক মই চৰ এক চক্কৰ মাৰি আহিম তাৰপিছত ধৰ পালে উঠাই লৈ আহিম আৰু একেবাৰে
অ বাৰু বাৰু
তোমাৰ তাত এক এক এখন বাইকত তোমাৰ মানে বেছি দাম নহব তোমাৰ কম বেছি মানে এইবিলাক তৰ এম আই চি এম আই নিদিয়া গাড়ি বিলাকে আৰু
অঁ ত্ৰিছ, চল্লিছ, পঞ্চাছ ন
অ সেনেকুৱাতে পাই যাবা আৰু
অ তুমি মোক যি বাইকে হয় তুমি মোক দি দিয়া, বাকী এইবিলাক নিদিবা খালী
অ ঠিক আছে বাৰু দে আ আনেকা আৰ্ৱান ফিকচাৰ খন নালাগে নেকি
আৰ ওৱান ফাইভ ছাৰ, ওৱান ফাইভ দিলে নিদে এইটো ধৰ হেৰি গাড়ী বিলাক নিদিবা হা এইটো তোমাৰ ছয় লাখ টকীয়া গাড়ীখন আঢ়ৈ লাখত নালাগে মোক
অঁ, ঠিক আছে বাৰু দে। মই যি টি যি। মই মানে, মোৰ মোৰ আৰু ধৰা কণ্টেকত তোমাৰ এই জি টি চিটি নাই মোৰ তাত দেই। ক'বলৈ গ'লে আৰ ওৱান ভাইপা আৰু বুলেট চুলেট আছে।
অঁ, বুলেত-চুলেত দিবা এবাৰতে।
অঁ বুলেত আছে, তাৰপিছতে আকৌ হিমালয়ান আছে, তোমাৰ শান্তাৰ-চান্তৰ আছে। এন এছ আছে, ডমিনাৰ আছে। এইবিলাক-
অঁ, এইবিলাক চব দিবা।
অঁ।
এই মোক কা তুমি কামটো লোৱা, মোক প্ৰথমত কন্টেকটো কৰা। মই তোমাক পেমেণ্টটো মাৰি দিম। তুমি তাৰপৰা, চব্‌ গাড়ীৰ পৰা টু থাওজেনকে তাকে, মই তোমাক মাৰি দিম। তুমি লৈ ল'বা।
অঁ ঠিক আছে বাৰু। এইটো, মোৰ সেইটো পইচাটো কিবা এটা তুমি মিলাই দিবা আৰু। মই ইমান কষ্ট কৰিম গাড়ীত তেলৰ, তেলৰ পইচাৰ কথা আছে, হয় নহয়?
চা, অ- দিম, দিম ৰাই দা। তুমি মোক অলপ পতক-পটক কামটো কৰাই দিবাচোন। মোৰ মানে, চেলচটো মানে ঠিকেই চলি আছে এতিয়া বৰ্তমান।
অঁ
নে চেলছটো বেয়া হৈ গ'লে নিজৰ কাৰণে বেয়া। শ্ব ৰুমতে ভালকে চোৱাই ল'ম বোলো চেলছটো।
সেইতোয়েইটো, এই মানে এতিয়াই যদি তুমি গাড়ী কেইখনমান ভৰাই নোলোৱা পিছত মানে তোমাৰ কাষ্টমাৰ বিলাকো গুচি যাব পাৰে ন?
অঁ, তাকে। তাকে, এতিয়া মানে চেলচছটো পতক পটক যদি কৰাই লওঁত তেতিয়া মোৰে লাভ দিয়াচোন। কাৰতে
অঁ
সেইটো কাৰণে মই ভাৱিছোঁ চেলছ্‌টো সোনকালে কৰাই লওঁ মই।
তাকে অঁ, তুমি কাইলৈ- পৰহিলৈ মানে তুমি গাড়ী পায়ে যাবা চাগৈ? মই তোমাৰ কাইলৈ মানে গ'লে তোমাৰ কেইখনমান আনিমেই।
অঁ।
অঁ, তুমি পৰহিলৈ মানে পাই যাবা গাড়ী।
অ, অ, ওঁ তুমি মোক গাড়ী বিলাক দিবা।
তুমি মোক এক্সট্ৰাকে কিবা এটা মাৰি দিবা। মই নে মই যাওঁতে, মোৰ এতিয়া মানে তেলৰ খৰচটো আছে নহয়। এৰ্ডভাঁস্‌ কিবা এটা মাৰি দিবা আৰু।
অঁ, স্কেনাৰখন দিবা। পাঁচ হোজাৰ হৈ যাব?
পাঁচ, ছয় হেজাৰ মানটে মাৰি দিবা আৰু।
অঁ, অঁ বাৰু পাঁচ হাজাৰটে মাৰি দিম। মোৰ তাত বৰ্তমান নাই মানে। উম, উম। মই তোমাক গাড়ীৰ লগত আকৌ মিলাই দিম পিছত।
অঁ, ঠিক আছে, হ'ব।
গাড়ী বিলাক আনি পেলাই তুমি এটা কাম কৰিবা না। গাড়ী বিলাক আনি পেলাই তুমি এজেগাত, মানে এজেগাত মানে তোমাৰ এ এ যত ধোৱাই তত্‌ মানে দমাই দিবা।
অঁ।
উম, তাত ৰা-ৰাখি দিবা, বিশ-ত্ৰিশখন বাইক। তাৰপিছত মোক কবা। তোমাৰ এত তোৰ ডিলাৰত, ধোৱা, ৱা্ছিং চেণ্টাৰত বাইক কেইখন ৰাখি দিছোঁ। মই এতিয়াই গৈ পেলাই ধোৱাই ল'ম।
অঁ, ঠিক আছে বাৰু। তে তুমি গাড়ী বিলাক মানে, মই যদি আনি দিওঁ তোমাক ভাল গাড়ী আনি দিম দেই। মই এনেকে বেয়া গাড়ী আনি নিদিওঁ।
গম পাইছা?
অ, ভাল গাড়ী আনি দিবা ন?
অঁ ভাল গাড়ী আনি দিম তোমাক।
তুমি যদি বেয়া গাড়ী আনা আকৌ মই কিয় কনটেক্ কৰিম। জানিও তোমাৰ আগৰ পৰা চেলচ বিলাক ভালকে আনাই দিয়া।
সেইটোৱেতো অ। তাকে, এনে কা চাৰ লাগিব নেকি? কাৰ চাৰ?
হে?
কাৰ চাৰ লাগিব নেকি, কাৰ?
কাৰ ছাৰ লাগিছিলে মোক কাৰ কেইখনমানো।
কাৰ তুমি এনেকৈ এল্ট সেলট' আছিলে মোৰ তাত। লাগে যদি কোৱা?
কাৰতকৈ আগতে বাইক দিয়াচোন। কাৰৰ বাৰতে চেজটো চলি থাকা নাই।
আ। হ'ব, তুমি মোক কলেই হ'ল মই তোমাৰ কাৰো আনি দিম লাগিলে। গম পাইছা? হেল্ল'!
অ, অ। কোৱাচোন?
বোলো কাৰ চাৰ লাগিলে ক'বা? মই আনি দিম।
উম, উম, উম।
ন?
অ অ, দিবা দিবা। মোক বাৰতে কাৰ চাৰ লাগিবই।
অ অ, ঠিক আছে মই ক'ম বাৰু তোমাক।
অ অ, দিবা দেই।
তাকে অ হেৰি এনেকৈ এতিয়া তোমাৰ এতিয়া গাড়ী কেইখনমান আছে গৈ? তোমাৰ তাত?
মোৰ তাত এতিয়া গাড়ী বেছি নাই। আনখন আছে আৰু কাইলে দিনটোহে যাব।
অ কাইলৈ দিনটোহে যাব পাৰ। ই দিনে তোমাৰ কেই খন মানকে বিক্ৰী হয় ইনে?
দিনে মোৰ এইকেইদিন সাত আঠখন গৈ আছে।
সাত, আঠখন ন? অ, ঠিকে আছে। বিজনেচ মানে ভালেই চলি আছে ন।
ঠিকে চলি আছে। সেইটো কাৰণে ধৰক বাইক কেইখনমান সুধিছো।
অ। তাকে মই কিবা এটা মিলাই পেলাই তোমাক সেইটো কৰিবই লাগিব দিবই লাগিব ন? উম। বাকী এনেকুৱা মানে মোৰ কাৰ এখন ল'ম বুলি ভাবি আছো মানে। ভাল কাৰ এখন মানে পালে মো ল লৈ ল'ম।
অ।
গম পাইছা? মানে এ এখন আছিলে, এইখন বিক্ৰী কৰিলো তোমাৰ। মোৰ লগতে মিলাই পেলাই বেগি কৰাই দিলো।
অ, অ।
এতিয়া আকৌ এখন ল'ব লাগিব।
অ, অ, অ।
তোমাক এনে ফৰ্চুনাৰ ছৰৰ্চুনাৰ লাগিব নেকি? মানে মোৰ এনেকুৱা বা ইমান বাজেট নাই আৰু। সেইকাৰণে মও মানে ইমান দামী গাড়ী বিলাক মানে চোৱাও নাই।
অ, আচ্ছা।
তোমাক লাগিব নেকি এনেই।
কি গাড়ী।
ফলচনা।
ফৰ্চুনাৰ মোক নালাগে এতিয়া।
অ অ।
মোৰ এতিয়া পটাপত বাইক দিয়াছোন অলপমান।
বাইক ন হ'ব বাৰু দে মোৰ বাইক চাইট। কাষত মাত দি দিয়ক। তোমাৰ পৰহিলে মানে পাই যাবা আৰু।
অ।
অ।
অ অ সোনকালে দিবা দেই কেইখনমান মোক মানে লাগে।
অঁ ঠিক আছে বাৰু। বাকী এনেই তোমাৰ এনেকুৱা বেলেগ বিজনেচ চাইড বিজনেচ নাই নেকি?
হা।
চাইড বিজনেছ নাই নেকি তোমাৰ?
চাইড বিজনেছ মানে মই চাইড বিজনেছটো উলিয়াম আগতে বিজনেছটো চেল গৈ আছেতো এইটো লগত লাগি। দি আছো মানে এতিয়া বৰ্তমান।
অ অ এনেকুৱা এনেকুৱা খেতি চেতি নকৰা নেকি?
হে?
খেতি চেতি নকৰা?
এই খেতি চেতি কেইদিন কৰা নাই।
অ মানে আম‌‌ও মাটি চাতি আছিলে কোনোবাই খেতি চেতি কৰে নেকি কবাচোন?
অ।
এ মোৰ মাটিখিনি এনে চনে পৰি আছে ন।
অ অ অ।
বাইক মাটিখিনি কামত লগাবলৈ দি দিওঁ।
অঁ অঁ অঁ ঠিকে আছে ক'ম বাৰু।
সেয়া।
বাকী তোমাৰ বিজনেচ কেনেকুৱা চলি আছে?
বিজনে ঠিকে থাকে আৰু ইমান ইমানো ঠিক নহয়। প্ৰফিট তোমাৰ এই মাজতে হৈছিলে যদি পুৰা মানে একমাহত তোমাৰ। দে পঞ্চিছখন মান বাইক গ'ল।
অ।
তাৰ পিছত এই কেইদিন মান হৈছে। মই মানে তোমাৰ গাড়ী চাড়ী ইমান হেৰি হোৱা নাই। যোৱা নাই তোমাৰ মানে তোমাৰ চেল যাব চাগৈ। দুদিনমান আৰু ৰখিব লাগিব। তাকে মই মানে এবাৰ হেৰি কেইখনমান লগাম বুলি ভাৱিছো তোমাৰ কি আছিলে। এনেকুৱা ধৰ মানে বল চল ধৰ মাল টনা।
অ।
বলেৰো কেইখনমান আনি পেলাই তোমাৰ লাইনত লগাই দিম ভাৱিছো। মাল চাল টানিব পাৰিব। বেয়া হব নেকি এনেই? হেল্ল' অঁ ঠিকেই হ'ব ন?
ঠিকেই হ'ব খালী যিটো বিজনেচে কৰা খালী ইন্টাৰেষ্ট দি কৰা চবতে লাভ আছে।
সেইটোয়েতো অঁ মই মানে তাকে ভাবো যদি আকৌ মানে কেনেবাকৈ যদি লোকচান হৈ যায়
উম।
পিছত মানে আকৌ বেয়া হ'ব ন কথাটো। প পইচাটো এনেই নাহে হয় নে নহয়?
উম।
তাকে। সেয়া।
বাকী খবৰ খাতি কেনেকুৱা?
খবৰ খাতি ঠিকে থাকে। তোমাৰ?
ভালেই ভালেই।
অহ
উম।
কোৱা বাকী? মই তাকে ভাবিছো এইবাৰ মই তাকে ভাবিছো। হা?
ফুৰিব যাম ব'লা।
ফুৰিব, ফুৰিব যাব পাৰি বাৰু দেই মই ভাবি আছিলো এদিন যাম বুলি।
উম।
তাৰ ক'তনো যাম, তাকে ভাবিছো। ক'ত গ'লে এনেই ভাল হ'ব?
জানো এতিয়া তুমি জেগা এটা উলোৱা চোন, মই বাৰুতে গাড়ী এখন মিলাম।
হা?
তুমি জেগা এটা উলোৱা চোন। ভাল কৰবিলৈ যোৱা। তাৰপিছত মোক এইটো নম্বৰ চেণ্ড কৰি দিবা, যেগাতো।
অঁ, ঠিক আছে বাৰু তে, মই তোমাক ক'ম বাৰু তে।
উম।
হেৰা এনে মই ভাবিছিলো, এই মেঘালয় চাইডে যাওঁ নেকি।
অ, মেঘালয় চাইডে যাব পাৰি তোমাৰ।
ন, কম বাজেটতে হ'ব।
অ অ।
নহয় জানো?
অঁ, মেঘালয় চাইডে যাবা নেকি?
তোমাৰ এনে সেইফালে যাব মন নে, বেলেগফালে, বেলেগ চাইডে যাব মন আছিল?
সেই মোৰ বাবে জেগা এটা উলোৱা। মই খালি এপাক ফুৰিব পাৰিলে হ'ল। বিৱেৰ চিৱেৰ এটা খাব এনেকুৱা লাগে আৰু।
অ', অ, হ'ব। তাত মানে চব হেৰি আৰু ধুনীয়া জেগা। সেয়া।
উম উম, মানে অকণমান ফূৰ্তি চূৰ্তি কৰিব পৰা জেগা এটা হ'লে নিজৰে ভাল আৰু দিয়া‌চোন বাৰুতে
অ', এই এই, তাত ধুনীয়া ধুনীয়াকৈ ফূৰ্তি কৰিব পাৰিবা তাত।
লগৰবিলাক তেতিয়া যাম অকণমান ৰাতিলৈ ওলাই কৰি অকণ ফূৰ্তি চূৰ্তি, পাৰ্টি চাৰ্টি কৰিলে যেনিবা অকণমান খৰচ চৰচো গাত নালাগে আৰু।
অঁ।
সেইটো কাৰণে ক'লো তোমাক কথাটো।
সেইটোতো অঁ মই তাকে সেইফালে যাম বুলি ভাবিছোঁ মানে বেলেগ চাইডে